আজি অলপ ফুডৰ বিষয়ত কথা পাতো দিয়া। অ তোমাৰ এনে ফেভৰেট ফুড কি হয়?
মোৰ মানে ফেভৰেট ফুলটো এ তাহ হে কে আছে মানে তুমি কি কোনটো শুধিছিলা ৰাতিপুৱা নে দীপৰীয়া নে গধূলি নে ৰাতি?
এনে আৰু দুপৰীয়াই খানা এনে খাদ্য কি ভাল লাগে তোমাক?
অ মইটো এনে ভাতে খাওঁ বাৰু দুপৰীয়া অ ভাত ঘৰ থাকিলে ভাত খাওঁ আৰু মানে পনীৰৰ চব্জিটো ভাল পাওঁ আৰু ভাত আৰু পনীৰৰ চব্জি। এতিয়া খাই ভাল লাগে, তোমাৰ?
অ মোক কণীৰ চব্জি ভাল লাগে।
কণীৰ চব্জি ভাল লাগে। ন তোমাৰ আচ্ছা আৰু বেলেগ কিবা এনে ভেজিটেবলছ কি ভাল লাগে তোমাৰ?
ভেজিটেবলছ বনে আৰু এনে শাক পাচলি ভাল লাগে।
অ নৰমেল।
হয়।
অ মোৰ সা আহা শাক-পাচলি মানে মোৰ আ কি কয় এতিয়া মানে এনেতো মই ইমান চিনি নাপাওঁ যি বনাই সেই সেই তেয় খাই দিওঁ বাৰু এনে কব গলে মোৰ অ অ কি কয় এইটো ঢেঁকীয়া থাকে ন ঢেঁকীয়া শাক
অ অ অ ঢেঁকীয়া শাক মোৰো বহুত ভাল লাগে। অ কণী দি কিনে ঢে ঢেঁকীয়া শাক বনালে আৰু ভাত টেষ্টি লাগে।
অ সেইটো সেইটো ভাল লাগে মোৰ শাকৰ ভিতৰত আ আ আৰু তোমাৰ সেই তুমি ব্ৰেকফাষ্ট কি ক ব্ৰেকফাষ্টত কি ভাল পোৱা?
ফাৰ্ষ্টত এনেই ৰুটি চুটি খাওঁ।
অ আচ্ছা ৰুটি খোৱা ন নৰ্ম
অ অ হয়।
অ ঠিকে আছে বাৰু।
আৰু তুমি?
অ মইতো আমাৰ বাৰু ইমান ৰুটি খোৱা নহয় কেতিয়াবা কেতিয়াব অকেজনেলি খোৱা হয়। আৰু নৰ্মেলি মই মানে সেই মে খাই ৰাতিপুৱা ভাল পা মই পিঠা।
অ, অ, আচ্ছা মানে সদায় ৰাতিপুৱা টেকেলি পিটা খোৱা?
সদায় নাই মানে মই ৰাতিপুৱা মানে লৈ আনো আৰু আহোঁতে মানে এনে অনা যায় আৰু তেতিয়া মই খাও এনে সদায়তো নহয় বাৰু বাট মেক্সিমাম টাইম মই টেকেলি পিঠা খাই ভাল পাওঁ আৰু নাপালে আৰু ওটচ খাও। ওটছ গাখীৰৰ লগত মিলাই পিনে ওটছ খাই দিওঁ বা তোমাৰ এই বাদাম ভিজাই থৈ দিওঁ। বাদাম চিজ বিলাক সেইবিলাক খাই দিওঁ।
অ, অ, কেতিয়াবা কেতিয়াবা ময়ো অতাখাও আৰু ইমান অ মানে এনেটো শৰীৰৰ কাৰণে ভাল হয় ওটচ মানে ইমান মই ভাল নাপাও। এনে খাওঁ আৰু তেতিয়া মায়ে কয় খা খা বুলি যেতিয়া খাওঁ আৰু ইমান মানে ভাল নালাগে মোৰ।
অ মানে কি অ অটছটো মানে মোৰ মানে সেনেকুৱা নহয় যে একদম ভালে লাগে বাট মানে বেয়া মানে বেয়াও নালাগে বাৰু মানে এভাৰেজ আৰু বস্তুতটো সেইকাৰণে খাই দিওঁ আৰু হেল্থ বেনিফিট যিহেতুকে লাগে অকণমান। হেল্থৰ কাৰণে এইকাৰণে মানে খাদ্য ওটছ বাৰু তুমি কি কে কেনেকুৱাকে খোৱা ওটছ তো মানে গাখীৰ লগত
অ, হয়, নহয় মই ওটছ অলপ গাখীৰত দিওঁ আৰু কল দি কিনা খাওঁ মোক তেতিয়া ভাল লাগে অলপ।
অ নাই নাই তুমি একদম ভাল কৰিছা সেনেকুৱাই খাব লাগে ওটছ এটো মানে কলৰ লগত খালে মানে বেছি ভাল প্ৰটিনটো
হয়, হয় অ', অ' আৰু এইটো খালি আৰু অলপ ভালো লাগে মানে পেটত মানে এতিয়া ইমান মানে নালাগে আৰু পে পেটৰ বেয়া ন অ, হয় হয় মানে পেটটো ঠিক লাগে।
কে খাব লাগে এইটো ওৱেইট গেইনৰ কাৰণে অটছটো ঠিকে আছে ঠিকে আছে
কল খালিটো ভালে হয় ওৱেইট গেইনৰ কাৰণে
হু হু সেইটোয়ে খাব লাগে মেইনলি ৰাতিপুৱা ব্ৰেকফাষ্টত
হয়। হয়।
উম। আৰু বেছি মানে তেল-চেল নথকা বস্তু খালে ভাল আৰু ৰাতি
অ এনেই তো মই তুমি বাহিৰৰ বস্তু কি কি কোৱা?
মই এনেকুৱা বাহিৰা বস্তু, তোমাৰ সেনেকুৱা মই নাখাওৱেই মানে। মানে, মই খোৱা নপৰেই মানে। বাট, কেতিয়াবা মোৰ বা আহিলে ঘৰত, তেতিয়া মানে, তেতিয়া খাওঁ আৰু উম, ম, বায়ে যদি ইচ্ছা কৰে। ধৰি লোৱা মম বা এনেকুৱা মম মোবা মানে কিছুমান থাকে ন ফ্ৰাইড কৰিব পাৰে ফ্ৰাই কৰি পিনে সেইবিলাক মানে খাও আৰু বেছি ভাগ মমতো বেছিকে খোৱা যায় বা পকৰিটো চিকেন পকৰীযে, সেইটোয়ে। বা কি ইমান খোৱা নাথা আৰু বাহাত নাথাকিলেতো মই নাখাওঁয়ে মানে না বুলিয়ে কব পাৰি, কেতিয়াবা কেতিয়াবা ৰোলটো খাও আৰু কেতিয়া ভোক লাগিলে যদি
আটছা, মই মোৰটো ফেভৰেত মম য়ে হয় মম আৰু পুচ কামত বহুত খাও। বাহিৰা বস্তু বুলিলে অ', বাহিৰা বচ চো মই মানে চাওমিন ইমান নাখাওঁ এ, ফুচকা আৰু ম'ম খাওঁ।
আচ্ছা তুমি মানে এনে কিমান মান খোৱা এনে মানে, ফ্ৰিকুৱেণ্ট মানে তুমি ধৰা সপ্তাহত?
কেতিয়াবা কেতিয়াবা বাহিৰত মানে গ'লে আৰু খাওঁ।
আচ্ছা মানে তুমি ভাল পোৱা আৰু
হয় হয় মানে অ, ফুচকাটো অ', ফুচকাটো বেছি ৰেগুলাৰলি খাওঁ মানে কেতিয়াবা বাহিৰত গ'লে কলেজত গ'লে ফুচ
অ অ, হয় হয়, আৰু দেখা গৈছে ছোৱালীবিলাক খাই বাৰু ফুচকাটো। অ, ঠিকে আছে বাৰু। মই কে কিন্ত ইমান ফুচকাটো ভাল নাপাও, মানে নাখাওঁয়ে ক'ব গ'লে, কেতিয়াবা আৰু এটা দুটা
হয়। আচ্ছা, আৰু এনে তুমি ঘৰৰ ঘৰৰ খাদ্য ভাল লাগে নে? তোমাক বাহিৰৰ ৰেষ্টুৰেণ্টৰ, মানে ভাল লাগে আৰু
অ, মই ঘৰৰ খানাই খাই ভাল পাওঁ। মই ইমান বাহিৰৰ, মানে, ভাল নাপাওঁ, কাৰণ বাহিৰত তোমাৰ ভালকে নবনাই বা তোমাৰ হাইজিনটোও ইমান গম নোপোৱা যায়। উম, আৰু তাতে, মানে, বাহিৰৰ খানা বিলাকত তোমাৰ মচলা বহুত দিয়ে বাত তোমাৰ তেল চেল বিলাক থাকে ন
হয়
সেইকাৰণে মানে বাহিৰতটো মানে ইমান ভাল নাপাওঁ মই ঘৰৰ খানাই ভাল পাও একদম সেইটোৱেই প্ৰিফাৰ কৰো তুমি
আচ্ছা মই ঘৰৰ খালে বেছি ভাল পাও আৰু বাহিৰৰো মানে কেতিয়াবা কেতিয়াবা খাওঁ আৰু তোমাক ক'লোৱয়ে যেনেকুৱা মানে মম' চম খাওঁ কেতিয়াবা আৰু এনেই অ সেইটোৱে আৰু আৰু ঘৰতো ভাত চাত খোৱা যায় বাহিৰৰ ভাত চাত নাখাওঁ বাহিৰৰ এইটোৱে ফাষ্ট ফুড খাওঁ
আচ্ছা ঠিক আছে বাৰু ঠিকে কৈছা তুমি মানে কি ঘৰত ভাত খোৱাই ভাল মানে বাহিৰতকে খোৱ দিয়া আৰু ম'ম' চম'তটো বাৰু বাহিৰতে পোৱা যায়।
আা আৰু এনে তম ম হেল হ কাৰণ কি ফু
হেলডি ফুড বুলি ক'লেতো মই বহুত কেইটা আছে মানে মই ৰাতিপুৱা প্ৰায় ষ্টাৰ্ট দিওঁ একদম পাঁচটা মানতে মই খাওঁ তোমাৰ খেজুৰ খাও খেজুৰ তাৰ পিছত তোমাৰ ইয়াাত মই ক'লো ন বাদামটো খাও বাদাম খাওঁ। আলমন্দ তো খাও বাই টো তোমাৰ কি কয়তো ৱালনাথ চবিলাক আৰু অ সেইবিলাক খাও বাদাম চাদাম খাওঁ হেলডি ফুড বুলি ক'লে আৰু টো খাও উম আৰু মানে তোমাৰ প্ৰটিনৰ কাৰণে তোমাৰ মই এইটো খাব চেষ্টা কৰো এইটো তোমাৰ কি পনীৰ খাব চেষ্টা কৰো বা এইটো তোমাৰ মাংসটো চিকেন উম সেইটোৰ কাৰণে সেই ম হেল্ডি ফুড বুলি কওঁ আৰু সেইটো কাৰণ ইফেক্ট ইমান নপৰে বডিত আৰু তোমাৰ
আচ্ছা হয়
তুমি
মই এই যিহেতু মই কৈছো তোমাক অটছ খাও আৰু ৰাতিপুৱা কেতিয়াবা আৰু কল খাও মানে মোৰ কাৰণে ম মই হেলডি মানে কল কেতিয়াবা এপল খাওঁ আৰু সেই হয়, এইটো কেতিয়াবা বাদাম-চাদাম খাওঁ। হয়, ইমান মোৰ খাল বাদাম চাদাম খাল নাপ হয় তে নাখাওঁ
অ', তুমি মানে অস্তু খোৱা আৰু।
কি হয়? অ, অ, হয়।
অ আচামিজ আহ অ আচামিজ ডিচ বুলি কলে টো তোমাৰ এটাই থাকে তোমাৰ হাঁহৰ মাংস আৰু ভাত বা সেই সেইটোয়ে আৰু আছামিচ দিছ। বুলি কলে আৰু আমাৰ ফেব্ৰেত।
হয় হয়।
আৰু বাকী তোমাৰ কি এনেকুৱা ফেভৰেট? কিবা দিছ আছে নে তোমাৰ, কমিউনিটিত মানে হেৰি কৰা আৰু
অ মোৰ মোৰ ট্ৰেডিচনেল ডিচ টো মানে এনেকুৱা নাই ট্ৰেডিচনেল মানে আমাৰ আছে এনে এটা আচামিজ ফুড হলেও মই মানে বেছিকে মানে খাৰো ভাল পাও।
হয় হয়।
সাৰ ভাল লাগে মোক আৰু মানে হাঁহৰ মাংসও বহুত ভাল লাগে। আৰু লাৰু পিঠাও ভাল লাগে।
অ আৰু পিঠা ঠিক কৈছা তুমি একদম। লাৰু পিঠাটো বাৰু বিহুৰ দিনত এইটোৱেই থাক কেন দিনে ৰাতি লা লাৰু পিঠা। অম তুমি এনে পিল্লে পিঠাৰ ভিতৰত কোনটো পিঠা খাই ভাল পোৱা?
মই পিঠাৰ ভিতৰত, এ মানে ইমান ভালকে নাজানো আৰু তেল পিঠা হয় না এইটো ভাল লাগে। হেল্ল?
তেলপিঠা হয় দিয়া, অ অ হেই, তেল, হয়।
হয়। তেল পিঠা আৰু নাৰিকল পিঠা ভাল লাগে।
উম বুজিছো বুজিছো সেইটোৱে বাৰু পিঠাৰ ভিতৰত?
হয়
অ পিঠাৰ ভিতৰত মোৰ এইটো তোমাৰ- তিলৰ পিঠাটো ভাল লাগে। তিলৰ তিল পিঠা বুলি এটা আছে ন ভিতৰত তিল থাকে তাতে। সেইটো ভাল লাগে আৰু তেল পিঠাও ভাল পাওঁ বাৰু বাত তেল পিঠাটো অলপ নাখাওঁ ইমান কাৰণে অলপ বেছি তেল থাকে তাতে সেইকাৰণে। বাকী এনে তিলৰ পিঠাতটো খাই ভাল পাওঁ আৰু তুমি লাৰু কি খাই ভাল পোৱা? আৰু
লাৰু মই নাৰিকলৰ লাৰু ভাল পাওঁ আৰু তিলৰো ভাল পাওঁ।
হয় হয় হয় দিয়া ঠিক কৈছা তুমি তিলৰ লাৰুটো ভাল লাগে।
হয় আৰু এনেই তুমি মানে ডিফাৰেণ্ট-ডিফাৰেণ্ট কানট্ৰিজ পৰা কি কি মানে তোমাক, খাদ্য তুমি ভাল লাগে আৰু তোমাক
এ ডিফৰেন্ট মানে তোমাৰ, আ, দেশৰ কথা কৈছা, নে ডিফৰেন্ট
হয় হয়। ডিফ্ৰেণ্ট কানট্ৰি কৰা মানে, এনে
অ', সেনেকুৱাতো মই খাই পোৱা নাই বাৰু। ভাবি আৰু মানে সেয়া, তোমাৰ মানে মোৰ থাই দিচটো খাব আছে আৰু ঠাই, থাইলেণ্ডৰ ঠাই বুলি কয় ন? উম হয় তোমাৰ এনেকুৱা অ', ষ্টেট ষ্টেটৰ খাই পাইছোঁ, খাই পাইছোঁ। বেলেগ ষ্টেট মানে মই, পাঞ্জাৱৰ খাই পাইছোঁ তোমাৰ তাছত দেলহীৰ খাই পাইছোঁ বাৰু মই
আচ্ছা পাঞ্জাৱৰ কি মানে কি ফেমাচ হয় পাঞ্জাৱৰ?
যিটো খাই একদম ভাল পাইছোঁ। তো বহুত ধুনীয়া লাগছ ন য তোমাৰ হয় আৰু তুমি
অ', মই, মই মানে খাই পাইছোঁ মই কেৰেলাৰ সেইটো খাই পাইছোঁ, ইডলি আৰু দোচা।
দোচাটো হয়, হয়, হয় আটচ্চা আৰু লাচ্ছি খাই পোৱা নাই জান তুমি?
স নাই নাই নাই কোৱা
আচ্ছা, আচ্ছা।
এনে দোচা আৰু ইডলি খাইছো এইটো মানে ইমান এইটো নালাগে টেঙা টেঙা হয় ইয়াতেই পাই, মানে যেতিয়া কেৰেলা গৈছোঁ তেতিয়া খাইছোঁ।
অ', তমে তুমি আ, তোমাৰ ফেব নে আ, কি কয় এইটো দোচাটো মানে ভালনে তোমাৰ?
দোচাটো ঠিকে লাগে, ইমানো ভাল নাপাওঁ।
এ মানে খাব পাৰি আৰু ন?
তুমি খাই পাইছানে দোচা?
হয় খাই পাইছো মই খাওঁ কেতিয়াবা কেতিয়াবা বাট মানে ইমান ভাল নাপাওঁ আৰু মই এইটো। উম, আৰু তুমি এনে কি কি খাই ভাল নোপোৱা?
মই, হয় হয়। আৰু কোৱা তোমাৰ কি কি ভাল লাগে।
মোৰ সেইটোয়ে মানে তোমাৰ ৰাতিপুৱা অ এইটো খাওঁ বাদাম চাদাম খাওঁ দুপৰীয়া অলপ মানে ভাত খাওঁ আৰু ৰাতিও ভাতে খাওঁ বাৰু ভাত ৰাতি অলপ ইমান মাছ মাংস খোৱা যায় আৰু।
আচ্ছা আচ্ছা। ঠিক আছে দিয়া। থেংক ইউ।
থেংক ইউ। থউ দিয়া ঠিক আছে।